অ',
উম, শুনিছো কি কৰি আছা?
মই তোমাৰ এই ভাত পানীকেইটা খাই অকমান ৰৈছোঁ হে।
তুমি কি কৈ আছিলা?
এ আছোঁ তোমাৰ ভাতকেইটা খাই ময়ো তোমাৰ অকমান বিচনাতে পৰিছো। বাকী খবৰ ভাল?
তাকে বাকী ভা অ', মোৰ ভালে ভালে তোমাৰ?
উম, ভাল - ভাল - ভাল, খেতি পথাৰত লাগিছা নে?
খেতি পথাৰত লাগি আছোঁ দেই এতিয়া মানে আ, এতিয়া বৰষুণো দিছে এতিয়া ভালেই হ'ব বাৰু ভালেই হৈছে অলপ।
উম,
খেতি পথাৰত লাগি আছোঁ তোমালোকৰ হ'ল, হ'ল, নহয় আজৰি?
আমাৰ হৈ
অ', ভাত পানী খালা নহয় তুমি?
আমি খা খালো থলো তুমি খালা নে?
আ, মই খালো - খালো, মই এতিয়া কথা এটা শুনি কথা এটা শুনিছোঁ আ, হেৰি আমাৰ ইফালে কিছুমানৰ বোলে হেৰি লাগিছে এতিয়া আকৌ খেতিত বোলে কিবা আগতকে বেলেগ ধৰণৰ পোক এটা লাগিছে।
জানো মই এতিয়ালৈকে গম পোৱা নাই বাৰু তেনেকে
আমাৰ এইফালে হেনু লাগিছে কিবা মানে হেৰি মানে এইটো উৰাপ পোক মানে উৰা পোক, যোৱা বাৰ যোনটো লাগিছে তেনেকুৱা নিচি নহয়, অকমান বেলেগ টাইপৰ পোক এটা লাগিছে বুলি কোৱা চবতে লগা নাই বোলে। তোমালোকে এইফালে লগা নাই ন?
নাই লগা, নাই লগা, নাই লগা, তাকেহে
তাকে ঠিকেই আছে তেনেহলে।
উম, উম, খেতি পথাৰত মাছ পুথি ওলাইছে নাই?
খেতি পথাৰত ওলাইছিলে তোমাৰ আজি মাহত ধৰিছিলে তোমাৰ এই আমাৰ দহ মাটি যে
উম, উম।
দহ মাটি যে, সেই দহ মাটি টি কাৰণে মাছ তোমাৰ আছিলে মানে, তাতে জা- জাল পাতিছিলে তাৰপিছত ধৰিছিলেও চালনিৰে আজি লাগিছে বাৰু। তোমালোকৰ আছে নাই সেইফালে মাছ চাছ?
আছে আমাৰ আছে এইফালে বিলু আছে যে আমাৰ। তাকে, উম, সি এইটো কি কয় তোমালোকৰ ফালে এতিয়া গৰমটো কেনেকুৱা?
গৰম তোমাৰ আছে বাৰু দেই, এই ঠাণ্ডা মানে, বৰষুণ দিছে যদি গৰম এটা কিন্তু ভিতৰি ভিতৰি আছেই।
উম, উম। তাকেসে সেই, তাকেই কি সেই হেৰি এতাৰ দাঙৰটোৰ মোখে বেছি মানে তোমাৰ লগা নাই যে। হিমানে, লাগিছে নাই বাৰু এতিয়া গাড়ী মটৰ বুকে বেছি মানে, তোমাৰ ধোৱা চোৱা উলিয়াই। হিট চট দি পেলাই, বেছি অলপ মানে, গৰমত
অ আমাৰ ইয়াত সৃষ্টি কৰি নাথাকে নে উত্তপ সৃষ্টি কৰি নাথাকে নে।
অ', তোমাৰ এতিয়া সেইটোতো সেইটোতো হয়েই একচুৱেলি তোমাৰ। কাৰণ, গাড়ী মটৰ দিনটোত ইমান খিনি চলে বা, আমাৰ ইয়াতে ফেক্টৰী চেক্টৰী ইমান বিলাক চলে ন' তাতে যেতি তেতিয়া চলোৱা হয়, তাৰ পৰা নিৰ্গত যিবিলাক, আচলতে কাৰ্বন ডাই-অক্সাইডেই হওক বা সেউজ গৃহ যোনবিলাক গেছ আছে, মিথেন গেছেই হওক সেই মানে, গেছ বিলাকে কি কৰে তোমাৰ গম পোৱা নাই? আমাৰ বায়ুমণ্ডলৰ উত্তাপটো মানে, কি কৰে এ এটা নিৰ্দিষ্ট পৰিমাণত আমাৰ বায়ুমণ্ডলত মানে এ কন্ট্ৰল কৰি বা বেলেঞ্চ কৰি ৰাখি, বাকী খিনি বায়ুমণ্ডল অ', চৰি অন্তৰীক্ষলৈ বা পৃথিৱীৰ বাহিৰলৈ কি কৰি দিয়ে নিৰ্গমন কৰি দিয়ে। কিন্তু যেতিয়া আমি অ', তুমি, আ অ', তুমি যেতিয়া আমি এতি এতিয়া গাড়ী মটৰ বোৰ বেছি চলাম। বা ফেক্টৰী চেক্টৰি যেতিয়া বেছিকে চলাম ন', তেতিয়া কি হয় মানে, কথাটো তোমাৰ হেৰি হয় এই এইবিলাকৰ মাত্ৰাটো বেছি বাঢ়ি যায়, যেতিয়া তেতিয়া সিহঁতে কি কৰে যে বায়ুমণ্ডললৈ যিমান খিনি নিৰ্গমন কৰি দিয়ে, সেইটো স সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে, আৰু বন্ধ কৰি দিয়াৰ ফলত আমাৰ বায়ুমণ্ডলত কি হয় যায় উষ্ণতা তো বাঢ়ি যায়, সেইকাৰণে গৰমতটো বাঢ়িছে মানে গম পাইছা। আৰু এইটো আ আচলতে, এইটো আচলতে বেলেঞ্চ কৰিবলৈ হলে তোমাৰ গছ গছনি লাগিব।
হয় হয়। উম, উম এতিয়া তো এইটো হেৰি তোমাৰ এতিয়া নতুন কিছুমান ইলেকট্ৰিক বাহন ওলাইছে, তুমি দেখিছানে নাই ইলেক্টিক ইলেক্টিক গাড়ী। ইলেক্ট্ৰিক স্কুটি, সেইবোৰ তোমাৰ দেখিছা নহয়, কিমান এতিয়া আমাৰ কাৰণে ভাল হৈ পৰিছে হয় নে নহয়?
হয় হয় হয়। তাকে এতিয়া ইলেক্ট্ৰিক বাহন খিনিৰ কথাও ভাল।
হয় হয়। এতিয়া তুমি কি ভাবা এই ইলেক্ট্ৰিক বাহন- ইলেক্ট্ৰিক বাহন আমি সকলো অ', সমানে সকলো ব্যক্তিয়ে ব্যৱহাৰ কৰিব লাগেনে পেট্ৰল গাড়ী বুকৰ পৰিৱৰ্তে?
অ', হয়', হয়,। এতিয়া, তোমাৰ আচলতে কি হয়, এই ইলেক্ট্ৰিক গাড়ী বা এই চলাৰ চিষ্টে চলাৰৰ বেট বাকি যোনবিলাক গাড়ী আছে সেইবিলাক যথেষ্ট এতিয়া ভাল, কাৰণ কেলে গম পোৱা নাই? প্ৰথম কথাটো ই বায়ু প্ৰদূষণ নকৰে। আৰু দ্বিতীয় কথা ই আৰু এটা প্ৰদূৰণ নকৰে, সেইটো হৈ গল শব্দ প্ৰদূৰণ নকৰে। আৰু পৰিৱেশৰ বাবে ই আচলতে হি হিতয়ষী বুলি কব পাৰি গম পাইছা নাই, এতিয়া আ এতিয়া তোমাৰ এতিয়া হয় কি তোমাৰ যেতিয়া এই লিথিয়ামৰ বেটেৰী বিলাকৰ জৰিয়তে আমি আ সেইখিনি চাৰ্চ কৰি যেতিয়া চলাও তেতিয়া চলোৱাৰ লগে লগে হয় কি তোমাৰ তাৰ পৰাতো কোনো ধৰণৰ আচলতে শব্দও নোলায়। আহ দা কাৰ্বন ডাই অক্সাইডো নোলায় বা সেউজ গৃহ গেছসমূহো নিৰ্গমন নহয়।
হয়ঁ হয়ঁ।
যাৰ যা যাৰ ফলস্বৰূপে তোমাৰ কি হয় আমাৰ শৰীৰৰ গোটেই আচলতে বায়ুমণ্ডল তলত উচনা টো অ মানে হেৰি হৈ থাকে ভাৰসাম্য হৈ থাকে গম পাইছা।
হয়ঁ হয়ঁ।
গম পাইছা সেইখনে কথাখিনি আৰু।
তাকে এতিয়া তোমাৰ যিতিয়া মানুহ তেৰায়া কিছুমান এতিয়া তমি মই এতিয়া যেতিয়া কলেজ যাওঁ ন দেখো যে বহুত। তোমাৰ কিছুমান বাৰী গাড়ী মটৰ থাকে পিছফালৰ পৰা তোমাৰ চাইলেন কৰবাত লেতেৰা ধোৱা উলাই থাকে ন সেই যে মই বাইক খন পাৰ যান পাৰ হৈ যাবলৈ বহত চিন্তা লাগে। তেনে ক্ষেত্ৰত তুমি কি ভাবা সেই গাড়ীবোৰটা চিজ কৰি বন্ধ কৰি দিব লাগে হয় নহয়। হেলৌ! হয়ঁ।
এতিয়া কি হয়ঁ অ শুনিছা।
হয়ঁ শুনি আছো। শুনি আছো কোৱা।
এতিয়া তোমাৰ হয় কি মানে এ এতিয়া তোমাৰ মানে হয় কি? এই বহুত দিনৰ আগৰ পৰা যোনবিলাক গাড়ী চলাই থাকে বা পুৰণা এক্সপায়াৰী হোৱা যোনবিলাক গাড়ী পলিউচন আচলতে নিদিয়ে। সিহঁতৰ আচলতে কি হয় যথেষ্ট খিনি প্ৰদূৰষন কৰে এতিয়া এখন এখন গাড়ী তোমাৰ চ গাড়ী ভাৱে চলাবৰ কাৰণে কমেও দহ বছৰ নে পোন্ধৰ বছৰলৈকে দিয়ে নেকি? তাৰ পিছতে আচলতে গাড়ীখন এক্সপায়াৰ হয়। কিন্তু আমাৰ মানুহৰ- আজিকালি মানসিকতা এনেকুৱা যে শিশসমূহ। গাড়ীৰ ইঞ্জিনসমূহ বেয়া হোৱাৰ পিছতো আকৌ কিছুমানে তোমাৰ চাৰ্ভিচিং নকৰে। তেনেকুৱাকৈ ইমান আচলতে পলিউচন কৰি কৰি হেৰি কৰি থাকে। এতিয়া- মইয়ে কেতিয়াবা যদি আমাৰ চহৰলৈ যাও বা টাউনলৈ যাওঁ মই দেখো আচলতে। আমাৰ সেইফালে কি কৰে- সেই গাড়ীৰ পৰা ইমান লেতেৰা লেতেৰা ধোৰা ওলাই নহয় গোটেই মানে আহ! বায়ু প্ৰদূষণ কৰে তোমাৰ গম পাইছা আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাত্ৰাটো বঢ়াই দিয়ে গম পাইছা।
হয়ঁ হয়ঁ হয়ঁ এতিয়া ভৱিষ্যতে তোমাৰ উমঁ হয়ঁ এতিয়া ভৱিষয়তে তোমাৰ- তুমি আমাৰ এই গোটেই যি গাওঁ অঞ্চল আছে আমাৰ ত গোতেই যি তোমাৰ এতিয়া- দেশখন উন্নয়ন চলি আছে সেই উন্নয়নৰ- অঁ ফলত আমাৰ দেশখন ভৱিষ্যতলৈ পেট্ৰলিয়াম গাড়ী। বা ডিজেলৰ যিবোৰ গাড়ী সেইবোৰ তোমাৰ নাইকিয় হ'ব বুলি তুমি ভাবানে?
হয়ঁ হয়ঁ এতিয়া তোমাৰ কথাটো হয় হৈছে কি আ- ভৱিষ্যত আচলতে এই জীৱাশ্ম ইন্ধন বা পেট্ৰল ডিজেল যোনবিলাক আচলতে আছে। সেইবিলাক আচলতে আহ কথাটো চাবলৈ গ'লে আহ। ভৱিষ্যতলৈ এইবিলাক দেখা পোৱা নাযাবগে মোৰ। ধৰণাই কাৰণ প্ৰথম কথাটো আমাৰ ইন্ধনৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ- এইসমূহ অনবীকৰণ সম্পদ ইন্ধনসমূহ বৰ্ত বৰ্তমান লাহে লাহে এদাই হৈ আহিছে বা ইয়াৰ ফলত যথেষ্ট খিনি প্ৰদূষণ দেখা- দেখা পোৱা যায় যাৰ বিপৰীতে আজি আমি দেখা- দেখা পাইছো যে টাটা টা নিচিনা কোম্পানী বিলাকে ইমান উন্নত! প্ৰযুক্তিবিদ্যাৰে আচলতে বেটেৰী গাড়ীত সমূহ প্ৰস্তুত কৰিছে য'ত যি বাচ ইন্ধনৰ প্ৰয়োজন নাই তাতে তোমাৰ আহ- কোনো ধৰণৰ শব্দ প্ৰদূষণ নহয় বা এয়াৰ বায়ু প্ৰদূৰণ নহয় দেখিছো আমি ইমান। আৰু মই সেইটোয়ে বিচাৰিম যে মানুহে সময়ৰ লগে লগে পৰিৱৰ্তন বিচাৰিব। মানুহে পৰিৱেশটো যদি আচলতে আহ ধুনীয়াকৈ আ চলিব ভাৰসাম্যকে ৰাখিব বিচাৰে তেনেহলে। আহ সেই ৰুলটো আমি পালন কৰিব লাগিব। কাৰণ প্ৰথম কথা আজি কেইবছৰমান আগলৈকে যেনেকে কেৰাচিন তেল আমি ব্যৱহাৰ কৰিছিলো আজি কেৰাচিন তেলৰ যেনেকে খুব কম পাবলৈ খুব কম ঠিক তেনেকে এনেকুৱা হবগে অলপ কেইদিনমানৰ পিছত যে পেট্ৰল ডিজেলৰো আচলতে এনেকুৱা অৱস্থা হবগৈ বুলি মই ভাবো। কাৰণ আমাৰতোতো দেশত বৰ্তমান পেট্ৰল ডিজেলৰ সংখ্যাটো তেনে কমেই। আমি আমদানি কৰিহে আনো তেনে তেনে ক্ষেত্ৰত আমাৰ ভৱিষ্যতে তেনেকুৱা এখন আচলতে আমি ইলেক্ট্ৰিক বা অনান্য বিকল্প ইন্ধনৰ চিন্তা কৰিব লাগিব বুলি মই ভাবো। গম পাইছা?
হয় হয় হয়।
সেইখিনি আছিলে কথা।
হয় হয় হয় হয় তাকে এতিয়া তোমাৰ যি মৰ বৰ্তমান এটা গাড়ী বোৰ এতিয়া দেখা গৈছে এ আমাৰ যি এ আমাৰ অ তোমাৰ হ গাড়ী মটৰ বুক যি মানে তোমাৰ কথাটা চলি থাকে নে যে বিভিন্ন ধৰণৰ গাড়ী নতুন নতুন কিনিছে কিন্তু সেইবোৰ তোমাৰ ধৰি লোৱা মাৰ্কেটত লঞ্চ হৈছে, কিন্তু মানুহবোৰে কিনিবলৈ উটাবলা কিন্তু মানুহবোৰ তাত ভাল বেয়া কিন্তু বৰ্তমান সময়ত তেনেক দেখা পোৱা নাযায়। সেই গাড়ীখন কিমান তোমাৰ এ তোমাৰ মানে দেখিবলৈ ভাল পায় কিমান দেখিবলৈ স্তব্লিছ সেইটো ওপৰতে তোমাৰ নিয়ে তাৰ পৰা এতিয়া কিমান প্ৰদূষণ হব পাৰে কি হব পাৰে সেইখিনি মানুহে চাই নলয় হয় না নহয়?
হয় হয়।
এতিয়া আৰু তাৰওপৰিতে শুনা শুনা তাৰোপৰি আমাৰ এতিয়া তুমি গম পাইছা আমাৰ এতিয়া ইলেক্ট্ৰিক ট্ৰেইন মানে মেট্ৰ ৰেল যি আমাৰ অ অসমত তোমাৰ এতিয়া আৰম্ভ হৈছে অলৰেডি। সেইটো
তাৰ পৰা আমাৰ তোমাৰ কইলা বা ইতা বিভিন্ন ধৰণৰ হেয়াত চলেনে নে নহয় তেলৰ কোৱা যায় তুমি কি ভাবা এনে ক্ষেএত? যে ই আমাক বহুত সহায় কৰিব পাৰে নে?
অ নাই নাই চোৱা এতিয়াতো বৰ্তমান সময়ত তুমি এইটো কথা আচলতে আহ দেখিছো চাগে যে বৰ্তমান সময়ত গোটেই আচলতে বিদ্যুতৰ দ্বাৰা সেই সেইখিনি কন্ট্ৰল কৰিবলৈ মানে চাই আছে সেইখিনি তুমি দেখিছা নই জানো যে বৰ্তমান বৰ্তমান সময়ত আচলতে চৰকাৰে এইটো নতুন পদ্ধতিটো আহি আছে। আমাৰ অসমত যদিও আমাৰ অসমত যদিও সেইটো প্ৰচলিত নাছিলে। কিন্তু লাহে লাহে অসমতো সেইটো আৰম্ভ আৰম্ভ কৰিবলৈ লৈছে। গম পাইছা নে কি কৰি লৈছে অসমত কি কৰি অসমত কি কৰি লৈছে এই যোনটো আচলতে বিদ্যুতৰ দ্বাৰা চালিত ৰেল। বা কাৰেন্টৰ দ্বাৰা চালিত ৰেল সেই ৰেলসমূহ আহ আচলতে এ আৰম্ভ আৰম্ভ কৰিছে লাহে লাহে যাৰ ফলস্বৰূপে সেই যিসমূহ তেলৰ দ্বাৰা চলিত বা জীৱাশ্ম ইন্ধনৰ দ্বাৰা যোনবিলাক চলিত আছিলে। সেই আঁহ', সেই, সেই-সেইসমূহ কি হৈ যাব লাহে-লাহে নাইকিয়া হৈ যাব, বা তাৰ পৰা হোৱা- প্ৰদূষণ যোন বিলাক আছে সেই প্ৰদূষণ বিলাক- নাইকিয়া হৈ যাব গম পাইছা সেইখিনি আচলতে কথাখিনি।
উমঁহ। উমঁ তাকে আমি আজি তোমাৰ লগত কথা পাতি বহুত ভাল লাগিলে, সময় কনো- অতিবাহিত কৰিলো, আৰু আগলৈ নাই কথা পাতিম হয় নহয়।
হয়-হয়, নিশ্চিত ৰূপে, নিশ্চিত ৰূপে।
পিছতে লাগে ৰাখিছো তোমাৰ।
হয়-হয় নিশ্চিত ৰূপে, আকৌ লগ পাম নতুন বিষয়ৰ সৈতে।
হয়-হয় তোমালোকৰ কথা।